হেল্ল!
হেল্ল!
অঁ, কি কৰি আছা?
আছো এনেই, তুমি?
ময়ো আছোঁ, এনেই আছোঁ বাৰু।
বাকী, চাহ-পানী খালা?
চাহ-পানী খালো, খালো। তুমি খালা?
খালো, খালো। বাকী এই গৰম বন্ধ দিছে নহয়, গৰম বন্ধ দিছে এনেই বৰ হৈ আছোঁ।
অঁ। অঁ, তাকে আমাৰ ইণ্টাৰ্ণশ্বিপ চলি আছে বাৰু কিন্তু আমাৰহে পৰহিৰ পৰা চলিব। কেইজন মানৰ। সেইকাৰণে এইকেইদিন এনেই আছো আৰু।
অ' এইবিলাকত এনেই যোগদান ল'ব লাগে বাৰু। আমি তোমাৰ ধৰা স্কুলীয়া দিনবোৰ লৈছিলোঁ। তাকে ডাঙৰ হ'লে স্কুলত তোমাৰ এ মানে, স্কুলৰ দিনবোৰ ভাল আছিল আৰু তোমাৰ যিবিলাক কলে যা যায় এইবিলাক মানে এৰি দিয়াৰ নিচিনা হয় হৈ যায়।
অ', মই বাৰু এৰি দিয়া নাই কৰি আছো কিন। টো মানে এতিয়া আৰু ফৰত চেমিষ্টাৰত মানে ইম্পৰ্টেন্ট হৈ গৈছে নহয়। কৰিবই লাগিব উম,। সেইটোৱে সেইকাৰণে আৰু কৰিব লাগিব আৰু। কেনে। মানে কি এতিয়া কি এনেই আছা মানে একো কিবা বেলেগ। ক'ৰ্চ কৰা নাই একো নেকি।
বেলেগ ক'ৰ্চ মানে গীতাৰ ক্লাছ। টো ছাই ভিনি এই সেইটোনো কিমান টাইম তোমাৰ আঙুলি চাঙুলি বিখালে ইচ্ছাই নাযায়।
অ, কি আগৰ পৰাই শিকিছা।
নহয় ছিংগিংটো আছিল আগৰ পৰা গিটাৰটো তোমাৰ এই ইয়াৰ ষ্টাৰ্ট দিছো।
অ, অ, মানে আগৰ পৰাই গান চান গাই থাকা ন'।
অঁ', গানটো গোৱা যায় বাৰু আগৰ পৰা বাকী এইবাৰ গীটাৰটো এড কৰিছোঁ নতুনকে চাওঁ কি হয়।
অ', ঠিকেই আছে বাৰু কৰিব লাগে। মানে ভাল লাগে ন' নাচ গান কৰি।
অ', ভাল লাগে আগতো স্কুলত গাইছিলো বাৰু সেইবিলাক দিন ভাল হৈছিল ত' কলেজত মানে। কনফিডেন্স টো ডাউন হৈ গ'ল মানে।
অ', হয় মোৰ স্কুলত থাকোতে মানে। এ ধৰা এনুৱেল ফাংচন বা কিবা কিবা এনেকুৱা হৈ থাকে নহয়।
উম,
বা শিক্ষক দিৱসেই হক। মানে চবতে মানে দেইঞ্চ বা নাচ গান গোটেইখিনি কৰিছিলো আৰু। এ যেতিয়াছ। কলেজত আহিলো তাৰ পিছত মানে কমিয়ে গ'ল আৰু নকৰাই হ'লো। ব্যস্ততাও বাঢ়ি গ'ল।
উম, উম কলেজীয়া জীৱনটো। তেনেকুৱাই দিয়া আগতে এতিয়া মই এতিয়া তোমাৰ মোৰ কোনো কমফৰ্ট জন নাছিল এতিয়া চোৱা। কলেজত যাওঁতে মোৰ সেই দৰ্শকৰ সেই জন্তটোৰে বহি থাকো কিন্তু সি। উঠিব মোৰো মন যায় কি মই ই। ষ্টাগ্ৰাম ফেচবুক এইকেইটা জেগাতে যেন মানে ৰল দুটা মান আপলোড দি কেনে সীমিত হৈ আছো।
তাকে ময়ো একেই কিন্তু। উম, মানে। কলেজত মানে ইমান বোৰ ল'ৰা ছোৱালীৰ মাজত সেই সুবিধাটো পোৱা নাযায় ন। কোনোবা নহয় কোনোবা খিনিত মানে ৰৈ যাও মানে তেনেকুৱা হয়।
অ থৰা স্কুলত আমিয়ে মেইন আছিলো টিচাৰ্চ ডে হওক বা চিল্ড্ৰেন ডে। নাপাতিলেও আমি নিজে নিজৰ চিলড্ৰেন পাতো তাৰপিছত তোমাৰ। টিচাৰ্চডে আমি নিজে পাতো তে এনেকুৱা কি। ছুমান আমি দিৱস পাতিবলৈ আমি ছয় পাঁচ দিন আগৰ পৰা যা যোগাৰ কৰো এজ কলেজত আমি সেইটো নাপাওঁৱে।
উম নাই কলেজত সেই বস্তুটো নাই। স্কুলৰ মানে আমেজটোৱে বেলেগ আছে।
বাকী তোমাৰ এনে স্কুলীয়া দিনবোৰ কেনেকুৱা আছিল।
মোৰ স্কুলীয়া দিনবোৰ। বহুত মানে কি কম আৰু মানে বুজাব নোৱাৰি আৰু এতিয়া মানে। বহুত ভাল আছিলে স্কুল মানে কলেজৰ দিনতকে স্কুলৰ দিনকেইটা মানে ধুনীয়া আছিল। মানে ধৰা ৰাতিপুৱা নটা বজাত- কলেজ যাওঁ কি কি বুলি কয় স্কুল যাওঁ মানে- আঠটা বজাত স্কুল যাওঁ, আঠটা বজাত তাৰ পিছত প্ৰাৰ্থনা হয়। বা কেতিয়াবা দেৰিও হৈ যায় দিয়াচোন, দেৰি হলেওঁ আকৌ বাহিৰত থিয় হৈ থাকিব লাগে।
উম।
উম তাৰপিছত তোমাৰ সেনেকৈ আৰু উম মাজতেই টিফিন খাওঁ। আৰুতো টিফিন খালেই মানে গোটেই বিলাকে একে লগত লগ হৈ পেলাই খোৱা যায় যে সেইটোও ভাল লাগে ন।
হয় হয় টিফিন খোৱাটো ভাল লাগে আৰু তোমাৰ ক্লাচ চলি থাকোতে- এদিন লাষ্টত বহিলে আমি যে কেতিয়াবা চিপছৰ, পেকেট বিস্কুটৰ পেকেট মনে মনে খাওঁ।
উম বঢ়িয়া লাগে।
আমাৰ মানে কেনেকুৱা হয়, চবেই মানে বেলেগ বেলেগ আনে নহয়। আমাৰ আদাৰ- একদম- প্ৰথম ক্লাছটোৰ পৰা মানে খায়েই থাকো নহয় পিছলৈকে নোহোৱাই হৈ যায়, শেষেই হৈ যায় চবৰে।
উম।
উম।
তই তেতিয়াও উভতাই পোৱা নাযাব। মই সেইবোৰ স্মৃতিবোৰ বহুত ভাল পাওঁ। বাকী মই ভাবো যে আমি সকলে জীৱনতো সেইখিনি আমি প্ৰতিষ্ঠাপন কৰিব লাগে, যিখিনি নেকি আমাৰ- মনত আছে নহয়, আমি পিছ পৰি যাম।
উম কলেজতো বহুত খিনি লৰা ছোৱালী পিছ পৰি থাকে। মানে- নিজৰ প্ৰতিভা থাকিলেও মানে তেওঁলোকে দেখুৱাবই নাহে মানে দেখুৱাবলৈকে। কেনেকুৱা হৈছে?
অঁ আৰু মোৰ মানে মোৰ মানে- কেনেকুৱা আছিলে আগতে তোমাৰ স্কুলত মানে তোমাৰ প্ৰাৰ্থনা দিবলৈকেও মোক- মেমহঁতে বিচাৰছিলে মানে মেমহঁতে ভাল পাইছিলে আৰু পাৰ্থনা লগাওতে গোটেই খিনি আছিলে। অঁ জানা নাছিলো, তো সেইখিনি মানে সেইখিনি মানে এতিয়া - বর্তমান সেইবিলাক কেতিয়াও বিচাৰিলে পোৱা নাযাব চাগে আৰু।
উম সেইটোয়ে, উম বেয়া লাগে ন স্কুলৰ- মানে আগতে মা দে, মা দেউতাহঁতে কয় মানে যে- স্কুলত থকা দিনকেইটাই আৰাম কৰি ল আৰু পিছত তো আৰু আৰাম- নাপাবিয়ে তেনেকুৱা স্কুলৰ দিনকেইটা ঘূৰি নাহিবই আৰু এনেকুৱা-
অঁ অঁ কিন্তু আমি এনেকুৱা আছিলো, এনেকুৱা আছিলো কেতিয়াও নিপিন্ধো- ৰহ, আমি এনেকুৱা আছিলো মানে কেতিয়া মেট্ৰিক দিম, কেতিয়া- কেতিয়া হাই ছেকেণ্ডাৰী দিম এনেকুৱা আছিলোঁ।
উম। স্কুলত থাকোতে কেতিয়া কলেজ পাম মানে ভাবিছিলো আৰু যে কলেজৰ দিনকেইটাই ভাল হয়। নিজৰ মতে চব কৰিব পাৰি। এতিয়াহে গম পাইছো মানে স্কুলত থকা দিনকেটাই ভাল আছিলে।
উম।
উপায় নাই আৰু সেইবোৰ দিন কেতিয়াও হয়টো আৰু ওভতাই নোপোৱা চাগে।
উম তাকে। সেইটোয়ে, বেয়া লাগে কেতিয়াবা ন।
কথা।
অভিজ্ঞতা বুলি ক'বলৈ গলে এতিয়া বহুখিনিয়ে আছে দিয়াচোন। মানে স্কুলৰ। মানে স্কুলৰে হওক বা উম কলেজৰে হওক। ম দুয়োটাই বহুত খিনি মানে পাৰ্থক্য আছে আৰু ন।
অৱ অৱ।
উম। মানে স্কুলৰ লগৰখিনি এতিয়া ধৰা কলেজৰ খিনি বহুত বেলেগ তেনেকুৱা আৰু। কলেজৰ খিনিও ভাল বাৰু কিন্তু স্কুলৰ নিচিনা সেই আমেজটো নাপাম আৰু তেনেকুৱা হৈছে এতিয়া।
হে পাৰ্থক্য কোৱাচোন স্কুল আৰু কলেজৰ?
স্কুল আৰু প কলেজৰ পাৰ্থক্য ক'বলৈ গ'লে সেই আৰু মানে স্কুলত এটা ধৰা বান্ধোনত থকা গৈ গৈছিলোঁ। হয় ন এতিয়া মানে সেই বান্ধোনটো নাই বা স্কুলত আমি যেনেকুৱা ধৰণৰ কে সকলো দিশতে মানে আগবাঢ়ি গৈছিলো। এতিয়া মানে কলেজত সেই বহুখিনি ল'ৰা ছোৱালীৰ মাজত মানে ক'ৰবাত নহয় ক'ৰবাত আমি পিছ পৰি কৰি আছোঁ, তেনেকুৱা হয়।
তোমাৰ কলেজৰ স্মৃতি কোৱাচোন বাৰু?
কলেজৰ স্মৃতি মানে মই কলেজ জীৱনতটো ভালে আছিল। এ কৰ'বাত ক'ৰবাত অলপমান খেলি মেলি হৈছে বাৰু তোমাৰ টুৱেলভ টুৱেল্ভৰ লাষ্টত অকণমান খেলি মেলি হৈছে। এইবোৰ নিজৰ নিজৰ ভুলৰ কাৰণে অকমান নিজৰ ভুলৰ কাৰণে হৈছে বাৰ এইবিলাক।
উম সেইটোৱে।
মানে কলেজ জীৱনটো এইবস্ত ইটো মানে এটা লাইন বহুত বছৰ ধৰি শুনি আছিলো যে কাৰোবাৰ ভিতৰলে এনেকে প্ৰৱেশ কৰিব নালাগে যাতে পিছত তুমি নিজে নিজৰ হেৰোবাৱ লগা হয়। হেই নাইনটো শুনিয়ে আছিলো শুনিয়ে আছিলো কিন্তু অনুভৱ কৰা নাছিলোঁ। টুৱেভ এনডিংত মই ভালকে ভালকে অনুভৱ কৰিছো মানে এইটো বস্তু।
উম, ঠিকে আছে বাৰু উম মাজে সময়ে মানে অকমান অনুভৱ কৰিব লাগে।
অ মানে জীৱনত তুমি জীনত তুমি সব অভিজ্ঞতা ল'ব লাগে এ টু জেট।
উম, উম, সটোৱে।
সনেকুৱা বাকী ধৰা আৰু কলেজীয়া জীৱনতটো ভালে আছিল মই তোমাৰ এবাৰ ষ্টেজতো উঠিছিলো। মই বুকু বুকু গোটেই শৰীৰৰ মোৰ কঁপি আছিল। কথা গোটেই শৰীৰ মানে মানে চবেই ভাবছিল নাৰ্ভৰ প্ৰব্লেম আছে নেকি? মই বলো নাৰ্ভৰ নহয়। মোৰ এইটো চচিয়েল এনজাইটি হয়। মানে ফাচততে যেতিয়া নতুনকে স্কুলত এডমিচন আছিল, স্কুলত এ এডজা হৈ গ'ল সেইটো নাই। কিন্ত মই এইবাৰ মে তোমাৰই বি এ ছেম কলেজত লৈছো হা।
চ' এই এইবাৰ মই ভাবিছো এইবাৰ মই সেইটো হ'ব নিদিও। এইবাৰ মই ষ্টেজতটো দিম ভালকে উঠিম। এইবাৰ মানে মই ভাবি লৈছো মানে আৰু জু জুলাইত বাৰু প্ৰিপেয়াৰ কৰিছোঁ বাৰু অলপমান যিহেতু, তোমাৰ আগষ্ট চব কলেজ আগষ্টত ধৰা তোমাৰ ফ্ৰেচাৰছ থাকে। আমাৰ চাগে মেবি টুৱেটি ওৱানত চাগে মই এতিয়ালৈকে যিহেতু কলেজ যোৱা নাই গম পোৱা নাই টুৱেনটি ৱানত। চাগে হাঁ চ' চাও মই তাৰ প্ৰচেষ্টা চলাম এইবাৰ।
উম উম' চলাবা চলাবা ভাল লাগে। হয় এতিয়াতো আৰু নতুন নতুন জুনিয়ৰ খিনি আহিব আমাৰ। তলৰ খিনি সিঁহৰটো আৰু কিমান-
অ সিহঁত সিহঁতৰ উপাতটো অলপ বেছি মোৰ মতে। সিহঁতে তুমি যাবা তোমাৰ সব কলেজাতে কনভেচন এটা ইন্সটাট প্ৰফাইল থাকে।
উম'
মানে সিহঁতৰ তাতে তুমি সিহঁতৰে নাম দেখা হবা আৰু। মানে সিহঁতে মানে নতুনকে আহে ন সিহঁতে সিহঁতৰ ৰিল বনোৱা- কি চাবা সিহঁতৰ।
তুন নতুন চবৰে মানে- ভাল ভাল লাগে পিছতহে মানে অকমান অঁ।
তাৰপিছত ধৰা তোমাৰ কলেজৰ কলে কলেজৰ ইনষ্টাগ্ৰাম প্ৰফাইলটোক মেনশন কৰা ষ্ট'ৰি মেনশন কৰা।
উম' ধৰা মানে এতিয়াতে কলেজ আমাৰ কিছুমানে ধৰা, -
উম'
মানে কলেজ আহাই নাই আৰম্ভই হোৱা নাই এতিয়াতে মানে একদম এছ বি দেৰত- কলেজ লগ চগ পুৰা লগাই দিয়া।
অ সিহঁতে মানে ইনষ্টা ইনষ্টাগ্ৰাম বায়তো লিখেটো। এ এছ ভিডিঅ'ৰিয়ান বা এনেকুৱা টাইপ কিবা লিখেটো।
পুৰা লবা সে সিদিনাখন মাজতে মই-
কিন্তু চাবা তোমালোকো চিনিয়ৰ ন কিন্তু তোমালোকতো চিনিয়ৰ ন, তোমোলোকৰ ইনষ্টাগ্ৰাম বায়ত যদি যাও- তাতে চাওক এইটো নাথাকিবই মানে এনেকুৱা কিছু মই দেখিছো। আ বোলে বোলে বোলে- বোলে তোমোলোক বোলে ইউন মেম্বাৰ, তেতিয়া বেলেগ কথা তেতিয়া থাকিবই লাগিব হাঁ।
উম'
বাত এজন এজন নৰ্মেল ষ্টুদেন্ট সি লাগিলে হ'লে যিমানে চিনিয়ৰ নহওক সিঁহত- ত নাথাকে কিন্তু মই দেখিছো মানে এ মই মই- মই ফাৰ্ষ্ট ইয়াৰত যাওঁতে দিছপুৰেন্ট বুলি লেখি দিছিলো তাপিছত, - তাইটো ফাৰ্ষ্ট ইয়াৰত একমাহ একমাহ পিছত মই বুজাই দিছো।
সেইটোয়ে প্ৰথম প্ৰথম মানে চবৰে পুৰা যচ থাকে। তাপিছত নোহোৱা হৈ যায়। উম' উম' অঁ তাকে,
বহুখিনি কথাই ভাল লাগিল তোমাৰ বহুখিনি কথা শিকিলো।
উম' দিয়া বাৰু পিছত কথা পাতিম দিয়া এদিন। আৰু উম' দিয়া।